হেল্ল'।
অ' হেল্ল'।
অ' শুনা পাইছা নাই?
অ' শুনিছোঁ শুনিছোঁ। মোৰ মাতটো শুনিছা নাই?
উম, শুনি আছোঁ, শুনি আছোঁ। কি কৰি আছা?
এয়া তোমাৰ এনেই অকনমান ৰাস্তাৰ ফালে ওলাই আহিছিলো। তুমি কি কৰিছা?
অ' এ, ময়ো তোমাৰ সেই ৰাস্তাৰ ফালে অকমান ফুৰিবলৈ আহিছিলো।
অ', অ'।
অ' বাকী ভাত পানী খালানে?
উম, ভাত পানী খালোঁ।
কিহেৰে খালা? অ' এই ভাত পানী ময় তোমাৰ এই জাষ্ট খাই উঠিছোঁ আৰু।
অ', অ'। এ, দালি বনালে তাৰপিছত ভাজি বনাইছিলে সেই তেনেকেই খালোঁ আৰু।
অ', অ', অ', অ' তাৰপৰা সেই হেৰি নহয় বাকী খবৰ খাতি কোৱাচোন।
খবৰ খাতিৰ ভালেই ভালেই। তোমালোকৰ ভাল নহয়?
অ' আমাৰো ভালেই, ভালেই বাৰু দেই।
উম।
তাকে সেই আজি ইমান দিনৰ মই ফোন কৰিলো মানে কথা এটা আলোচনা কৰিম বুলি ভাবিছিলো।
অ'।
এই মানে তোমাৰ আজিকালি যে তোমাৰ হেৰি হৈছে গম পাইছা নাই?
অ।
তোমাৰ এই মানে তোমাৰ বিজনেচ-চিজ নেছবিলাক মানে বহুত এতিয়া ট্ৰেন্দিংত চলি আছে গম পইছানে মানুহবিলাকে যে তোমাৰ মানে সেই বিজনেছৰ প্ৰতি মানে বহুত ধান্দা আৰু আজিকালি তোমাৰ আৰু বহুত মানুহে তোমাৰ আজিকালি চাকৰি-তাকৰিটো একেবাৰে নাপায়েই ন সেইকাৰণে ধৰি লোৱা মইয়ো তোমাৰ কি ভাবি আছো বিজনেছ এটাকে আৰম্ভ কৰো নিকি। তাকে তুমি সেই বিজনেচৰ অ বিজনেচৰ কিবা আইডিয়া-চাইডিয়া জানা নেকি বাৰু?
হয় এতিয়া পাৰিম পাৰিম কিয় নোৱাৰিম মানে ধৰা মইও মানে নিজাকে বিজনেচ এটা কৰিয়ে আছো মানে আজি তোমাৰ প্ৰায় দেৰ দুবছৰ বেছিয়ে হ'ল মই নিজাকে বিজ নেচ এটা ঘৰতে কৰি আছো এতিয়া মানে ধৰা বিজনেচৰ যদি দি আইদিয়াৰ ক্ষেত্ৰত চোৱা তুমি ঘৰতে যদি কিছুমান ষ্টাৰ্ট আপ বিজনেচ কৰিবলৈ মানে বিচাৰা তেনেহ'লে কিন্তু বহুত বিজনেচ আছে মানে ব্যৱসায় ক্ষেত্ৰ ক্ষেত্ৰত তুমি ঘৰতে কৰিব পৰা বহুতো ব্যৱসায় আছে এতিয়া মই মইটো তোমাৰ কৰি আছো ফাৰ্মিং বিভাগতে মানে কৰি আছো দেই নিজৰ ঘৰতে মানে ধৰা মই তোমাৰ সেই গাহৰি ফাৰ্ম খুলি থৈ দিছো মানে পিছফালে আ সেই গাহৰি ফাৰ্মৰ পৰা কিন্তু মোৰ লাভ হয় নহয় বুলি নকওঁ কিন্তু কষ্ট অকণো হয়। আচলতে কষ্ট হ'লেহে ফলটো পাম উম সেইটোৱে আচলতে। এতিয়া তুমি ধৰা তুমি যদি ভাবা মই ঘৰতে বঢ়ি পেলাই এটা ব্যৱসায় আৰম্ভ কৰো তেনেহ'লে তুমি ধৰা প্ৰথম কথা সেই ফাৰ্মিঙতে কৰিব পাৰা। কাৰণ ফাৰ্মিংত কি হয় মানে বাকী বিলাক বিজনেচৰ তুলনাত এই ফাৰ্মিঙত অকমান কষ্টটো কম হয়। আৰু কি হয় ফাৰ্মিঙত ধৰা কোনো তুমি যান্ত্ৰিক ধৰণে কাম কৰিব নালাগে বা ম মোবাইল ফোন, কম্পিউটাৰ এইবিলাকৰ দৰকাৰ নাই তুমি শাৰীৰিকভাৱে কষ্ট কষ্ট কৰিলেই সেই বিজনেচটোত তুমি সফল হ'ব পাৰিবা। এতিয়া ধৰা তুমি কি কৰিব পাৰা তুমি এখন ব্ৰইলাৰ ফাৰ্ম খুলিব পাৰা আজিকালিটো খুব প্ৰচলিত আমাৰ ব্ৰইলাৰ মাংস মাংস আৰু ব্ৰইলাৰ ফাৰ্ম এই দুটা আজিকালি খুব প্ৰচলিত হৈ আছে আৰু ধৰা তুমি যদি ভাবা যে মই ব্ৰইলাৰ ফাৰ্মৰ লগত যে মাছো উৎপাদন কৰিম সেইটোও কৰিব পাৰা সেইটো কেনেকে কৰিব পাৰা মই যদি কবলে যাওঁ এতিয়া আচলতে এখন আ ব্ৰইলাৰ ফাৰ্মত কি হয় আমাৰ ব্ৰইলাৰ ফাৰ্মত যিবিলাক তোমাৰ চৰাই থাকে ব্ৰইলাৰ থাকে
হয় হয়।
সেইবিলাকৰ পৰা যিখিনি বৃষ্ঠা ওলাই সেই বৃষ্ঠাখিনি কিন্তু কি হয় আমি তেনে নৰ্মেলি আমি সেইখিনি পলাই দিব লগীয়া হয় যিহেতু সেইখিনি অলাগতীয়াল সামগ্ৰী কিন্তু আমি যেতিয়া এটা ধৰা ফিচাৰী আ ফিচাৰী খান্দি পেলাই তাত যেতিয়া মৎস্য উৎপাদন কৰিম তেতিয়া কি হয় সেই বৃষ্ঠা বৃষ্ঠাখিনি মাছে মানে খাদ্য হিচাপে গ্ৰহণ কৰে সেই ক্ষেত্ৰত যদি আমি চাওঁ আমাৰ এক গুলিত দুই চিকাৰ হোৱা নিচিনা হয় আচলতে আমাৰ সেই ব্ৰইলাৰ ফাৰ্মত কি কৰিব পাৰো আমি অকল ব্ৰইলাৰৰ কাৰণে যদি দানাটো কিনি আনো তাৰ পিছত ব্ৰইলাৰক সেই দানাখিনি খোৱাই দিম তাৰপিছত সেই ব্ৰইলাৰ পৰা যিখিনি বৃষ্ঠা ওলাব সেইখিনি যদি আমি পুখুৰীটোত এ দি দিওঁ তেতিয়া কি হ'ব সেই ব্ৰইলাৰ বিষ্ঠাখিনি মাছে নিজৰ আহাৰ হিচাপে খাবলৈ ল'ব যাৰ ফলত কি হ'ব চোৱা তোমাৰ ব্ৰইলাৰবিলাকেটো সেই প্ৰ'টিনযুক্ত দানা খাব বা ভিটামিনযুক্ত যুক্ত দানা খাব যাৰ ফলত কি হ'ব তেওঁলোকৰ বিষ্ঠাটো সেই তাৰ কিছু পৰিমানে ওলাই যাব ন এই তেতিয়া কি হ'ব সেই বৃষ্ঠাখিনি যেতিয়া আমি মাছক দিম তেতিয়া মাছেও কিন্তু তাৰ পৰা প্ৰ'টিন বা ভিটামিন পাব। সেই ক্ষেত্ৰত কি হয় আমি এ তেনেধৰণে অকল এটা শৰ মাৰিয়ে মানে দুইফালে কামটো চলাব পাৰো আৰু ধৰা তেনেকুৱা ধৰণৰ মই কৈছোঁ যে মই গাহৰি ফাৰ্ম কৰি আছো মানে বৰ্তমান এতিয়া গাহৰি ফাৰ্মৰ ক্ষেত্ৰত তাত কি হয় বৰ এটা কষ্ট নহয় মানে ধৰা তুমি গাহৰি খিনিক দুই টাইম দানা দিব লাগে বা তুমি কেতিয়াবা তিন টাইমো দিব লগগীয়া হৈ যায় মানে এতিয়া এ ডাঙৰ হৈ, হৈ আহি থাকে তেতিয়া সিহঁতৰ খাদ্যতটো বেছি দিব লাগে।
অ'।
আৰু ধৰা নি ঘৰ কামৰ কাৰণে তুমি লাহেকে এ ঘৰৰ চাৰিওফালে এ বাউণ্ডেৰী মাৰি দিলা মানে যাতে বেলেগলৈ গৈ বেলেগক অশান্তি নকৰে তাৰপিছত ধৰা তুমি তলত কিন্তু পকা চকা কৰিব নালাগে অকল মাটিৰে থাকিলে হ'ল কাৰণ আমি দে খোজে গাহৰি বিলাকে কি কৰে নিজৰ নাকেৰে তোমাৰ একদম খুব বোকা খেলিব বা তোমাৰ মাটি খুচৰে সেই তেনেকুৱা ধৰণৰ কাম বোৰ কৰে সেই তেতিয়া কি হয়
অ'।
সিহঁতৰ মানে যিখিনি মাংসপেশী সেইখিনি আৰু বেছি মানে হেৰি হৈ যায় বেছি বাঢ়ি যায় মানে সেই ক্ষেত্ৰত গাহৰি মানে যেতিয়া বুকা খেলিব তেতিয়াহে সিহঁত ডাঙৰ হ'ব এ তেনেকুৱা ক্ষেত্ৰত কি কৰিব পাৰা তুমি এই গাহৰি ফাৰ্মো কৰি পাৰা আৰু কি হয় গাহৰি ফাৰ্মত লাভটো মানে অত্যাধিক পৰিমাণে হয়। এতিয়া তুমি যদি ধৰা দুটা গাহৰি পোৱালি তুমি হেৰি দুটা পোৱালিত তুমি ছহেজাৰ টকা দি কিনি আনিলা তাৰ পিছত তুমি লাহেকে এ এবছৰ বা ডেৰ বছৰ কষ্ট কৰি সিহঁতক ডাঙৰ কৰিলা আচলতে কষ্টতটো বৰ এটা নহয় কষ্টতটো অকল দানা খিনি দিয়াৰ ক্ষেত্ৰত হে হয়। কাৰণ ধৰা গাহৰিয়ে কি হয় গৰু ছাগলীৰ নিচিনাকৈ যি টি দানা নাখায় সিহঁতক কচু দিব লাগিব। বা এনেকুৱা ধৰণৰ ধৰা কলগছো দিব পাৰি বাৰু সেই তেনেকুৱা ধৰণৰ দানা দিলেহে সিহঁতি মানে সোনকালে ডাঙৰ হয়।
অ', অ'।
ক্ষেত্ৰত ধৰা আমি গাহৰিক তেনেকে যদি আমি দুই তিনি টাইম দানা দিব পাৰো সেইখিনি কষ্ট যদি কৰিব পাৰো তেনেহলে তুমি সেই ছহেজাৰ টকাত যে দুটা গাহৰি আনিছিলা সেই গাহৰি দুটাই তোমাক কিমান দিব জানানে তাৰ হয়তো দহ গুণতকেও বেছি দিব পাৰে। মানে আচলতে দহ গুণ নহয় কিন্তু মই ধৰা আমি মই বৰ্তমান কি কৰি আছোঁ ময়ওতো তোমাৰ গাহৰি বিজনেছে কৰো মই এটা গাহৰি যদি তোমাৰ তিনি হাজাৰ বা পঁচিশ টকা দি কিনো সেই গাহৰিটো যেতিয়া পৰিণত হৈ যায় দূৰৰ পৰা হয় যে তেতিয়া এটা গাহৰি মই তোমাৰ আহ এক এক লাখ বিশছ হাজাৰলৈকে পাইছোঁ আৰু মেক্সিমাম পাইছো এক লাখ বিশছ হাজাৰ
অ', এক, এক লাখ বিশছ হাজাৰ ন।
হয়, হয় সেই ক্ষেত্ৰত চাবলৈ গলে আমি ফাৰ্মিং কৰিব পাৰো নিজৰ যিটো চাৰ্টাপবিজনেচ তুমি প্ৰথম এটা বিজেনেচ আৰাম্ভ কৰিলা তাৰপিছত তুমি লাহে, লাহে এটা এটা কৰি খুলি, খুলি গৈ থাকিব পাৰা এতিয়া ধৰা মই বিজনেছৰ ক্ষেত্ৰত ইমান খিনি আইডিয়া দিছো আৰু মানে ধৰা ঘৰতে কৰা বিজনেছৰ ক্ষেত্ৰত যিহেতু মই নিজে ঘৰতে কৰোঁ বেলেগ ধৰণৰ বিজনেছ মোৰ নাই। হ'লেও মানে তুমি আৰু ইয়াৰ উপৰিও কিবা বেলেগ বিজনেচৰ কথা জানা নেকি বাৰু?
অ', বিজনেছ তাকে ময়ো ভাবি আছোঁ মানে বিজনেছ এটাকে আৰম্ভ কৰিম বুলি তোমাৰ এতিয়া তুমি আইডিয়াখিনি দিচাই বাৰু বহুতখিনি আইডিয়া হ'লেও মইয়ো তোমাৰ কিছুমান বিজনেছৰ কথা ভাবি থৈছোঁ গম পাইছানে এতিয়া ধৰি ধৰা মই ধৰি লোৱা এতিয়া তোমাৰ সেই ঘৰতে যে যেনিবা আজিকালি ধূপ চুপ বনাব পাৰি ন। তেনেকুৱা যদি কিবা মেচিন চেচিন যদি লৈ আহোঁ তেনেহ'লে ধৰি লোৱা তোমাৰ ঘৰতে ধূপ-চূপ ধুনীয়াকে মানে উৎপাদন কৰিব পাৰিম ন। অ', তাৰ পিছত আকৌ তোমাৰ যদি সেই ধূপ চুপ যদি মই ধৰি লোৱা এই ঘৰতে বনাওঁ তেনেহ'লে তোমাৰ আমাৰ ঘৰৰ ওচৰত যিমানখিনি ধৰি লোৱা দোকান থাকিব হয় নহয়, সেইবিলাকতো মই সেই ধূপ আপুনি চেল কৰিব পাৰিম ন' গতিকে গতিকে সেইটো ক্ষেত্ৰতো আমাৰ নিশ্চয় একো লোকচান নহয়, হয় নহয় বাৰু?
নহয় ন
তাৰপৰা অ' তাৰপৰাওতো আমাৰ বহুত লাভ হ'ব হয় নহয়? আকৌ ধৰি লোৱা এতিয়া আমাৰ সেই ছাগলী ফাৰ্মো খুলিব পাৰি নহয়। গম পাইছ নাই? অ' তোমাৰ সেই গাহৰি ফাৰ্মৰ কথা বাৰু তুমি কৈছাই। তোমাৰ ধৰি লোৱা এতিয়া তোমাৰ সেই আজিকালি মানে আৰু এটা বস্তু খুলিব পাৰি গম পাইছা নাই? এতিয়া তোমাৰ এই মানুহবিলাকে তোমাৰ মানে যিমানে উন্নত হৈ আহিছে গম পাইছানে, সিমানে কিন্তু লোহাৰৰ বস্তুবিলাক বেছিকে কিনি আছে গম পাইছা নাই? কিন্তু তোমাৰ সেই লোহাৰতকে তোমাৰ ধৰি লোৱা এতিয়া যিবিলাক বাঁহ বেত হাতেৰে মানে যিখিনি বস্তু সেইবিলাকৰ কিন্তু তোমাৰ এতিয়া হেৰিটো বেছি কিন্তু গুৰুত্বটো গম পাইছ নে? তোমাৰ মানুহবিলাকে কিন্তু এতিয়া লোহাৰবিলাকতকে কিন্তু সেই বাঁহ বেতৰ বস্তুবিলাকত বেছি গুৰুত্ব দিছে হয় নহয়? এতিয়া ধৰি লোৱা আমাৰ এতিয়া ঘৰবিলাকততো বাছ বিলাক তো আছেই আৰু হয় নহয়, সেইবিলাকতো তোমাৰ কিনিবও নালাগে। গতিকে ধৰি লোৱা তোমাৰ আমাৰ ঘৰৰ ঘৰৰে যদি বাঁহখিনি লোৱা আহোঁ, বাঁহ বেত, বেত বেতৰ বস্তুটো সকলো ঘৰতে থাকে ন' বহুত মানুহৰ ঘৰতে? গতিকে তোমাৰ আমাৰ ঘৰতো মানে বেতৰ গছ আছে গম পাইছা নাই, এতিয়া ধৰি লোৱা বাঁহ আৰু বেততো দুইটা আমাৰ ঘৰতে আছে ন' গতিকে দুইটা বস্তু আমাক ঘৰৰ পৰাই আনিব পৰা হ'ব। ঘ-ঘৰৰ পৰাই যেতিয়া তোমাৰ দুইটা বস্তু লম, লোৱাৰ পিছত তোমাৰ ধৰি লোৱা এতিয়া তোমাৰ দেউতাহঁতেতো জানেই বস্তুবিলাক বনাব, বাঁহ বেঁত তে তোমাৰ বস্তু চস্তু সাজিব গতিকে তোমাৰ দেউতাহতকো তোমাৰ সেইখিনি অকমান কাম কৰিবলৈ দি দিম লগাই দিম আৰু তাৰ লগতে কি কৰিম তোমাৰ প্ৰথম ধৰি লোৱা অ' দুজনমান সেই দূৰৰপৰা মানে ভাল তোমাৰ বাঁহ বেতত পাকৈত মানে গম পাইছা নে? যিসকলে তোমাৰ ধৰি লোৱা একদম ভালদৰে তোমাৰ বাঁহ বেতৰ বস্তু, সঁজুলিসমূহ বনাব পাৰে। তেওঁলোকক মাতি আনিম। মাতি আনি পেলাই ধৰি লোৱা আমাৰ তোমাৰ ঘৰৰ ওচৰত তোমাৰ দুজনমান ব্যক্তি আছে মানে গম পাইছা নে? তেওঁলোক ধৰি লোৱা মোৰ বিজনেচত মানে সহায় কৰিম বুলি কৈছে গতিকে মই কি কৰিম সেই সিহঁতকে মানে কি কৰিম সেই বস্তুবিলাক বনাবলৈ শিকাই ল'ম গম পাইছা নাই, তাৰপিছত সিহঁতক তোমাৰ লগাই দিম, তাৰপিছত তেতিয়া কি হ'ব আমাৰ আৰু ধৰি লোৱা বাঁহ বেতৰ বাঁহ বেতৰপৰা সঁজুলি যিখিনি বনাম সেইখিনি তোমাৰ ধৰি লোৱা বিকিব পাৰিম ন'। আৰু বাঁহ বেতৰ বস্তু বিলাকৰ দাম বিলাকো কিন্তু বহুত বেছি গম পাইছা নাই? গতিকে তাৰপৰাতো বহুত লাভ হ'ব হয় নহয়, গতিকে সেই তেনেকুৱা ধৰণৰ তোমাৰ বিজনেছবিলাক আৰম্ভ কৰিম বুলি ভাবি আছোঁ এতিয়া। পিছে কেনেকুৱা হ'ব সে তেনেকুৱা ধৰনৰ বিনেছ কৰিলে?
ভালে হ'ব, ভালে হ'ব।
অ', অ' তাকে সেই গম পাইছা মই সেই তেনেকুৱা ধৰণৰ এতিয়া বিজনেছ আৰম্ভ কৰিম গম পাইছা? এতিয়া ধৰি লোৱা মই যিখিনি বিজনেছ আৰম্ভ কৰিম সেইবিলাকত তুমিও অকণমান মাজে মাজে সহায় কৰিবা আৰু গম পাইছা?
উম, হয়।
অ'। তাকে সেই মানে এতিয়া তোমাৰ বিজনেচ বিলাকৰো উপকাৰিতা বহুত আছে গম পাইছা নাই? এতিয়া ধৰি লোৱা তুমি, তুমি যদি এটা বিজনেচ আৰম্ভ কৰা নতুনকে তেনেহ'লে কি হ'ব সেই নেচটোত তোমাৰ এনে সাধাৰণতে মানে যিবিলাক নৰ্মেল চাকৰি গম পাইছা নাই সেই নৰ্মেল চাকৰিতকৈ কিন্তু তোমাৰ সেই বিজনেছত লাভটো বেছি হয় গম পাইছা নাই? এতিয়া তোমাৰ এটা এটা চাকৰিত তোমাৰ ধৰি লোৱা, এজনেতো ব্যক্তি থাকিব ন এজনেতো কাম কৰিব, কিন্তু তোমাৰ ধৰিলোৱা তুমি যদি এটা বিজনেচ আৰম্ভ কৰি দিয়া তেনেহ'লে কি হ'ব তোমাৰ, সেই বিজনেচটোৰ লগত কি হ'ব বিজনেছত কাম কৰিবলৈ মানে বহুত মানুহ আহিব। গম পাইছা নাই? গতিকে বহুত কৰ্মচাৰী আহিব। গতিকে মানে কি হব তোমাৰ অ', মানে তোমাৰ, এটা বিচনেজে কি কৰিব বহুত মানুহক মানে কৰ্ম সংস্থাপন দিব গম পাইছা নাই, বহুত আৰু মানে সেই আমি যদি নতুনকে এটা বিজনেচ আৰম্ভ কৰো, তেনেহ'লে হয়তো আমাৰ সমাজখনত বা ধৰিলোৱা আমাৰ দেশখনত যিখিনি তোমাৰ নিবনুৱা সমস্যা সেই সমস্যাটো কিন্তু কিছু পৰিমাণে হলেও কিন্তু মোৰ মতে দূৰ হব দেই।
হ'ব, হ'ব।
তোমাৰ ধৰিলোৱা, এতিয়া তোমাৰ এটা বিজনেজে আমাৰ কি কৰে আমাৰ দেশৰ অৰ্থনীতি তো বহুত ভূমিকা পালন কৰে কিন্তু, গম পাইছা? ছানাই এটা বিজনেজৰ পৰা যিহেতু তোমাৰ চৰকাৰেও টেক্স পায় ন। গতিকে তোমাৰ অ', গতিকে তোমাৰ সেই এখন তোমাৰ দেশৰ অৰ্থনীতিটো কিন্তু বিছনেজে কিন্তু বহুত শক্তিশালী কৰি তোলে গম পাইছা। আৰু, আৰু ইয়াৰ লগতে তোমাৰ মানুহৰ তোমাৰ আয়ু বৃদ্ধি কৰে বিজনেজে গম পাইছ।
হয়, উম।
গতিকে, সেই ক্ষেত্ৰত চাবলৈ গ'লে তোমাৰ সেই বিজনেজ বিলাকে বহুত সহায় কৰে আৰু। আৰু তোমাৰ কি হয় গম পাইছা নাই, মানে বিজনেজ বিলাক আমি যেতিয়া আৰম্ভ কৰো সেইবিলাক কিন্তু আমাৰ প্ৰথম কথা, আমি সেই বিজনেজ আৰম্ভ কৰিবলৈ কিন্তু আমাৰ পেচেঞ্চটো থাকিব লাগিব, আৰম্ভ কৰা পিছত। গম পাইছা নাই, মানে এতিয়া ব বহুত মানুহ মই এনেকুৱা দেখিছো, তোমাৰ মানে বিজনেজটো আৰম্ভ কৰে নহয় তোমাৰ মানে বিজনেজটো লোকক দেখি আৰম্ভ কৰে, গম পাইছা নাই? নিজৰ কিন্তু ইমান গুৰুত্ব নাই। সেই লোকক দেখি মেলি সিহঁত মানে তোমাৰ বিজনেজ এটা আৰম্ভ কৰে ডাঙৰকে, ডাঙৰকে কৰাৰ পিছত কি কৰে, সিহঁতৰ মানে ধৈৰ্য বোলা শক্তিটো নাই, গম পাইছে নাই ধৈৰ্য্য শক্তিটো নাই। গতিকে কি হয়, সিহঁতৰ সেই যিহেতু ধৈৰ্য শক্তিটো নাথাকে ন, সিহঁতে মানে তোমাৰ এ মানে বিজনেজটোত তোমাৰ ভালকে কাম খিনি কৰিবই নোৱাৰে, সিহঁতে মানে খুব কম সময়ৰ ভিতৰতে সিহঁতে হাৰ মানি দিয়ে গম পাইছা নাই, যাৰ ফলত কি হয় বে বেছিভাগ সিহঁতৰ বিজনেজ বিলাক ফ্লপ মাৰি দিয়ে গম পাইছা। গতিকে আমি এটা বিজনেছ যেতিয়া আৰম্ভ কৰিম, আমি প্ৰথম কথা আমি সেই বিজনেজটোত আমাৰ নিজৰ ধৈৰ্য্য শক্তিটো বঢ়াব লাগিব, গম পাইছা নাই? আমাৰ নিজৰ ওপৰত বিশ্বাসটো থাকি